অ শুনিছানে মোৰ মাতটো
অঁ শুনিছোঁ শুনিছোঁ মোৰ মাতটো শুনিছা নাই
অ শুনিছো শুনিছো
অঁ কি কৰি আছা
এয়া তোমাৰ এনেই অকমান পিছফালে বহি আছো বতৰ পানীও বেয়া
তাকে তাকে বতৰ বেয়া আমাৰ এইফালেও বউষুণ আহিছে নহয় অ তাকে ভাত পানী খালা নাই
ভাত পানী খালো বাৰু এই অকণমান আগত খাই উঠিছোঁ
অঁ অ অ
তুমি কি কৰিছা
মই সেই তোমাৰ ভাত চাত খাই মেলি বিচনাতে এনেই শুইছো আৰু এতিয়া,
অ',
আ বিছনাত পৰোতে তুমি ফোন কৰিলা।
তাকেহে,
উম' বাকী খবৰ -খাতি কুৱাচোন?
খবৰ -খাতি এ আছোঁ আৰু ভালেই।
অ', অ' অ'
তোমালোকৰ কেনেকুৱা?
আমাৰো আমাৰো ভালে ভালে ভাল দেই।
হয়',
উম', বাকী ইমান দিনৰ মূৰত ফোন কৰিলা কেলেই কি, মনত পৰিলে বা।
অ', মনত পৰিলে মানে মই বোলো ঘৰতে এনেই বহি আছোঁ।
অ', অ'।
ত মোৰ, কথা দুটামানো পাতিব লগীয়া আছিলে, সেইকাৰণে বোলো ফোনটোকে কৰোঁ তোমালে।
অ', ভালে কৰিলা ভালে কৰিলা পাতিব পাৰা, পাতিব পাৰা।
হয়। এতিয়া মানে কথাটো কেনেকুৱা চাবা আজিকালি কি হৈছে। আমাৰ মোবাইলত যে, বিভিন্ন ধৰণৰ আমাৰ প্লেটফৰ্ম সমূহ যে আছে।
আছে, আছে, অ'।
ধৰা ইউটিউব হওঁক ইনষ্টা হওঁক বা ধৰা ফেচবুক হওঁক, এতিয়া কি হৈছে মানে এই প্লেটফৰ্ম, বিলাকত যে, আমাৰ যোনবোৰ ভিডিঅ' চাব পৰা মানে এটা হেৰি থাকে ন? প্লেটফৰ্ম আৰু এটা তাত বিভিন্ন ধৰণৰ প্লেটফৰ্ম থাকে সেই বোৰত আমি ভিডিঅ' হওঁক বা, ইনষ্টাগ্ৰামত ৰিলচ হওঁক, ফেচবুকত যিবোৰ ভিডিঅ' থাকে। সেই ভিডিঅ' বোৰ আমি দেখিবলৈ পাওঁ, এতিয়া মানে কি হৈছে, আমাৰ এচাম ল'ৰা -ছোৱালীক, মানে সৰু পৰা ডাঙৰ লৈকে, ল'ৰা- ছোৱালীয়ে হওঁক বা বয়োজ্যষ্ঠ সকলে হওঁক, এতিয়া, কি হৈছে মানে এই আমি ল'ৰা -ছোৱালীৰ কথাকে কওঁ প্ৰথমে,
অ'
কিছুমান, ষ্টুডেন্টে মানে কি কৰে, ৰিলচ ভিডিঅ'ত ইনষ্টাগ্ৰামত ৰিলচ চাই বা ইউটিউবত চৰ্ট চৰ্ট ভিডিঅ' চাই। এই দিনটো মানে এই বিলাকে ভিডিঅ' চাই, চাই এডিক্টেড হৈ গৈছে আসক্ত হৈ গৈছে মানে। আপত্তি, যাৰ বাবে কি হৈছে মানে, তেওঁলোক কৰ, হয়' তেওঁলোকৰ,
হয়',
প্ৰভাৱ পোৱা, দেখা গৈছে।
অভাৱ অঁ।
ৰিলচ চাই বা ইউটিউবত ভিডিঅ' চাই সময় নষ্ট কৰাৰ লগতে কি কৰিছে, নিজৰ পঢ়া -শুনাৰো ক্ষতি সাধন কৰিছে।
ক্ষতি সাধন কৰিছে হয়, হয়।
ধৰা আমাৰ এতিয়া ক'বলৈ গ'লে কিছুমান ল'ৰা- ছোৱালীয়ে দিনটোত। তোমাৰ মোবাইলটো লৈ বিচনাত পৰিব। পৰি পেলাই তোমাৰ ৰিলচ, চাব, চৰ্ট ভিডিঅ' চাব, এইবিলাক চাই চাই মানে কি হৈছে নিজৰ, সময়, নষ্ট কৰাৰ লগত নিজৰ সিহঁতৰো ক্ষতি সাধন কৰিছে, আৰু, পৰা তেওঁলোক পিচ, পৰি পৰি গৈ আছে।
গৈ আছে।
এতিয়া তোমাৰ সেই ক্ষেত্ৰত আমি, বয়োজেষ্ঠ ক'ত হ'ব আৰু বয়োজ্যেষ্ঠসকলৰ ক কথাও যদি কওঁ, তেওঁলোকেও সেই ঠিক একে ধৰণে মানে কি হৈছে এই ফেচবুক চাব আমিতো বেছিভাগ ফেচবুক চোৱাই দেখা পাওঁ বয়োজ্যেষ্ঠ সকলে।
দে দে
ফেচবুকত, হয়, ভিডিঅ' বোৰ চাব বা বিভিন্ন ধৰণৰ
হয়।
উৰা বাতৰিবোৰ যে দিয়ে। চাই, আমাৰ কি হয়, মানে, সমাজত বিশৃংখলৰ সৃষ্টি কৰে।
বিশৃংখলৰ সৃষ্টি কৰে, অ', এইটো একদম তুমি গুৰুত্বপূৰ্ণ কথা কৈছা গম পাইছানে?
হয়।
অ' সেইটো কাৰণে আমি সেইবিলাক কথা অকমান চাব লাগে। মানুহ বিলাকে কি হয় তোমাৰ যি যি, যিকোনো তোমাৰ ফেক নিউজ এটা আহিব নহয়, গম পাইছা নাইয় উৰা বাতৰি এটা আহিব। আচলতে সেই, কথাটো একেচাতে মানুহে বিশ্বাস কৰি লয়, গম পাইছা নাই, সম্পূৰ্ণৰূপে বিশ্বাস কৰি লয়। আৰু তোমাৰ সে সেই মোবাইলৰ পৰা অহা তোমাৰ যিসমূহ উৰা বাতৰি।
হয়।
সেই উৰা বাতৰিসমূহ তোমাৰ ইমানেই শীঘ্ৰে প্ৰচাৰ হয় যে, তোমাক মই মানে বিশ্লেষণ কৰিব নোৱাৰো এতিয়া। ইমানেই শীঘ্ৰে প্ৰচাৰ হয়, কিন্তু সেই তেনে ক্ষেত্ৰত যদি, তোমাৰ ভাল নিউজ এটা বা ভাল বাতৰি এটা কিন্তু সেই তেনেকুৱা, তে ইমান সোনকালে আচলতে প্ৰচাৰ নহয় গম পাইছা নাই, আচলতে সেই সমাজখনেই আচলতে আমাৰ ভাল নহয়, অ' মানে সমাজখনেই ভাল নহয়, সমাজখনে তোমাৰ কেৱল তোমিয়া বেয়াটোহে চাই ভালতটো কেতিয়াও নিবিচাৰে, এখন সমাজে কেত তিয়াও অ', ভালতো নিবিচাৰে কেৱল অকল বেয়াতটো চাবলৈ চেষ্টা কৰে। গতিকে, সেইখিনি কথা আমি আচলতে আম আমি মানুহ বিলাকো সজাগ হ'ব লাগে তাৰ ওপৰত, আমি সকলো বাতৰিত আমি মানে ফিক্স অ', আমি, আমি সেইটো ফিক্স নোহোৱাকৈ আচলতে সেইটো বিশ্বাস কৰি ল'ব নালাগে। গম পাইছা নাই, সেইকাৰণে সেইটো, সেই, সেই, আমি ঘপ ঘপকৈ উৰা বাতৰিসমূহ বিশ্বাস কৰি লোৱাৰ ফলতে কি হৈছে আমাৰ সমাজত বিশ শৃংখলৰ সৃষ্টি হৈছে, হয়-নহয়? গতিকে, সেই অ', সেইটোকে অ', গতিকে সেইখিনি কথা আমি অকণমান, মন দিব লাগে আৰু। ভালকে চাই চিতি সেইবোৰ বিশ্বাস কৰিব লাগে হয়, হয়। আকৌ, তোমাৰ এতিয়া কি হৈছে, তুমিতো এই ল'ৰা ছোৱালী বিলাকৰ কথা ক'লাই। যে, মা গোটেই মানুহসকল কি হৈছে, সমাজৰ গোটেই মানুহ সমূহ, এতিয়া তোমাৰ চৰ্ট ভিডিঅ', ৰিলচ তেনেকুৱা, তেনেকুৱা আচলতে প্লেটফৰ্ম বিলাকত সোমাই পৰিছে। সেই
হয়। হেল্ল'। উম। মাতটো মই শুনিব পৰা নাই। হেল্ল'! হেল্ল'!